হেল্ল' অহ অ দে মোৰ পৰা যোৱা নাছিলে ছাগে মোৰ পৰা গৈছিলে।
উম
গুদ কিবা এটা হৈ আছিলে।
উম
মাছ ভাজি আছিলো মাছ আনিছে
অহ অহ
তই কি কৰি আছ
ম‌ইয়ো সে শাক কেইডাল কুটি ল লৈছো
উ উ হে কি বুলি ক দিল্লীত যে গৈছিলি কি কি চাই আছিলি?
তাজমহল চালো ইণ্ডিয়া গেট চালো আহ ইণ্ডিয়া গেট চাইছো আৰু তাজমহল।
মই অকল আমিও গৈছিলো ম। অ আমি আকৌ তাজমহলটো নাচালো ইণ্ডিয়া গেটটো চালো আৰু।
অহ
তহতি মানে তাজমহল চালি আ।
অ আমি থকাপা ওচৰে যে।
অ তহতি এতিয়া কি কি দেখিলি কেনেকুৱা এতিয়া চাগৈ বেলেগ আছিলে এতিয়া আকৌ দিন হল নহয় আৰু ভাল কৰিলে চাগৈ ন।
কিনোম। আৰু যোৱা নাই ন হয়।
দিল্লীত থাকোতে ভাল আছিলে ন তহতি।
অ ভালে লাগে ভালে লাগে ইমান ধুনীয়া লাগে তাকে। ইমান ভাল।
অ ভাল লাগে সেইবিলাক থাকাত। হয় ইয় জগাত হয়।
মানে। অ ৰাতি দিন একে হৈ থাকে যে ভাল লাগে হয়।
অ সেইটো কাৰণে ভাল লাগে দিন ৰাতি মানে পোহৰে হৈ থাকে।
কথা নাই আৰু। উ
ৰাতি হ'লে আন্ধাৰ এ আৰু ন।
অ
অ তাৰপিছত?
এ তাকে সে মই। ভাবিছো বোলো গৰমত। ক'ত যাওঁ বোলো।
অ ঠাণ্ডা জেগাত যাবি আকৌ গৰমত গৰমত।
গৰম বন্ধত অ গৰম দিল্লীত বহুত গৰম হয়। কিন্তু দেই দিল্লীত যাই আমি আগতে একেবাৰে ট্ৰেইনত গ'লে ষ্টেশচনত ট্ৰেইনখন অহালৈ ৰৈ থাকো গৰম ইমান গৰম লাগে নহয়। বহুত গৰম নে। বহুত যায় ইঞ্জিন চঞ্জিন এসপ। পাওঁ গৰমৰ হেৰি চলি থাকে। তা সেইখিনি জেগাত যে বহুত। গৰম নিও দিল্লী পুৰণা দিল্লী মই মানে সেইকাৰণে ঠাণ্ডাতটো এবাৰ আছোঁ গোটেই ৰাতিটো ট্ৰেইন লেট হ'ল মানে আমি মানে। ট্ৰেইনখন যেতিয়া লেট হ'ল আমি ষ্টেচনতে আছোঁ। গোটেই গোতে ৰাতিটো মানে অ। এনেকুৱা ঠাণ্ডা জীৱনত। তেনেকুৱা ঠাণ্ডা পাহৰো মই একদম মই পোৱা নাছিলোঁ ।আৰু এতিয়াও মনত পৰে মানে। ঠাণ্ডাটো বহুত ঠাণ্ডা হয়। তাত
অ ঠাণ্ডাতো ঠাণ্ডা হয় আকৌ।
উম আ বা তেওঁ ভাল লাগে আও
অ ভাল লাগে থাকি দে নহাত মানে এই কি গৰমসমুহ দেখি ভালে লাগে বতাহ। বতাহ মাৰি থাকে সেইটো গৰমটো নালাগে ইমান হয়।
অ সঁচাকে আক বত। তাহ মাৰিও থাকে সেইফালে।
পুৰা বতাহ, বতাহটো যে পুৰা মাৰ ভাল লাগে মো তেতিয়া হে বাহিৰতে শুবওঁ পাৰি।
অ তাত আকৌ বাহিৰত। বৰ ভয় নালাগে নহয় ৰাতি হ'লে। তই তেনেকুৱা খাই দিও নে অহ চব মানুহ যে বাহিৰতে শুৱে গৰমৰ দিনত মানে। অহ উম এতিয়া বতাহটো ভাল পায় যে এ চি থাকিলেও কোলাৰ থাকিলেও মানে মানুহবিলাক যে মানে বাহিৰত বেছি ওলাই আহে। চতৰ ওপৰত তাত মানে - ধুনীয়া ঠাণ্ডা বতাহ এটা মাৰে আৰু সেইকাৰণে মানে তাত। এ হে এচি মানে।
অ আমি সেয়া বাহিৰতে শুইছোঁ। তাকে তেতিয়া যাওঁতে ওলাই মানে কাম ভিতৰত বাহিৰতহে ভাল লাগে ধুনীয়া ঠাণ্ডা লাগে।
একোয়ে হ'ব নোৱাৰে।
উম
একে ঠাইতে থাকে। কি এতিয়া আমনি লাগিছে কৰ'বাত যাবলৈ মন গৈছে মানে আগতে আকৌ ঘূৰি ফুৰি ফুৰি এলাহ লাগিছিলে এতিয়া আকৌ এবছৰমানান ক'তো যোৱা নাই যে। এতিয়া আকৌ উম। ক'ৰবাত যাওঁ যাওঁ লাগি আছে মানে। ক'ত যাম বল ক'ত গ'লে ভাল। ভাল হ'ব বোলো।
আমি মানে ইমান ঘূৰি নুফুৰো সেইটো কাৰণে আমাৰ যাও যাওঁ লাগে আৰু ঘৰ। বি পচ কল
আমাৰ মানে আময় গৈছিলে এটা সময়তে ঘূৰি ফুৰি ফুৰি।
অ
অ ত তত' কিমান জেগা সলাই থাকিম আৰু।
আহ আমাৰ এই মানে স্কুলৰ পৰা আহি পাবহি যে।
তাত একদম গৈ আছে। ট্ৰেইনত গ'লে আকৌ গ'লোৱা পালোয়েই মানে।
অ
উম নাইট। খেলে নাই দুঘণ্টা এঘণ্টাতে। উ সেইকাৰণে মানে মই ভাল পাওঁ মানে হেৰি ট্ৰেইনত যদি যাওঁ চব মানুহবিলাক থাকে আৰু ফুৰি বহি ধুনীয়াকৈ গৈ থকা যায় কাৰণে ভাল লাগে কিবা এটা।
অ
আকৌ ৰাজধানী পাওঁতে? ইয়ে।
অ ৰাজথানি তেৰেন খন থাকিব লাগিব দেহ।
উম কি কৈছিলি?
অ ভেন দে বা বোলে ধুনীয়াকে লাগে। ত
ভেন্দি লাগিছে?
ভেন্দি লাগে। লাগিলে অ বোৱাৰ আহা নি।
পঠিয়াবি তই আকৌ চিকিৎসয় দে কাইলৈ সি কেতিয়া যাবি আজি আহিলে।
আজি আহিলা পাৰিলে হলে
পৰহিলৈ যাব।
চিগা নাই বলো হেৰি হয় চাবৰ মন যায় নহয় চিগা নাইছতে আছে বোৱা হলেও বোৱা হলেও গছতে আহি পেলাই দেখিলে ভাল প
তই চাই থাকিব কাৰণে
এ নহয় অ মই চাই থাকিব কাৰণে নহয়। হেঁতি চাবহি আক
হ আজি চাম দিয়া। ছিগি পেলাই যেতিয়া সি তাক চব শাক পাত কেইটামান দি পঠিয়াবি তাত খাবলৈ
অ দি পঠাব লাগিব চব নিব পাৰিব শাক আছে বাৰিতে আমাৰ এতিয়া। অ শাকৰ অভাৱ নাই কিন্তু মই খাই বেয়াহে পাওঁ শাক বস্তুটো ইমান।
অ উ ভালে লাগে মই আকৌ আজিকালি খাই ভাল পাওঁ।
মানে কি জানো মোৰ শাকটো এ ইমান ভাল নোপাও আৰু ৰঙালাউ আগটো ভাল পাওঁ।
উম ৰঙালাউ লগাই ছিলে নাই।
এ ৰঙালাও গছ নিজে নিজে ধেই হৈছে।
অ সেয়া এজুপি দি পঠীয়াবি
অ সেয়া দিম আকৌ মইচাত ঠাৰি আ হৈছে নহয় মইচা ঠাৰি বিলাক যে খাই যে সৰিয়হ দি যে
অ সেয়া দি পঠিয়াবি
উম সেয়া হৈছে তাৰপিছত দে হেৰি হৈ আছে একে মানে। অ সোমালে বাৰিখনত তাৰ মানে একো নাথাকিলে এয়া দি আছে। চব মানে বনাই কৰি চলিব পাৰিবি একো বজাৰ চজা আলু পিয়াজ
অ ভালে আছে দে তই যে কালি বজাৰ কৰিছিলি খবৰ ল'ব গলি
আহ গ'লো
উম
আহিলো গৈ খবৰ লৈ ঘ আকৌ হ নখব ঘ আহিয়ে আকৌ খবৰটো ল'ব গৈছো।
ক
ত ঘৰৰ পৰা আহি বোলো আকৌ খবলব গৈছো
অ ভালে কৰিছ দে একেটা লেঠাতে গৈ আহিলি গৈ কালি কেইদিন অ কালি কেইদিনন কেইদিন হৈছিলে কালি
পাঁচ দিন
অ একে খেলৰ নে একে খেলৰ অ
অ একেই খেলৰ অ
অ আকৌ সকাম হেৰিয়ত যাবি আৰু নাম সকাম ন
অ যাব লাগিব।
কৈ মেলি দিবিগে নেকি? কৰি দিছিলেহি চন্দ্ৰ বিয়াত
আ চব একে শাক খিনি দেতা কাটি গ'লগৈ যা ইমান ধুনীয়াকে হৈছিলে।
কি কাটিলে আকৌ
চাফা কৰিবলৈ শাক খিনি হেন্দতা দিয়া ফালে ৰুৱা হেৰি কাঁচিদৈয়া জোপা ইমান ধুনীয়াকে হৈছিলে কাটি থৈ গুচি গল যা
উম আকৌ আহিব যে পোখাব নে গুৰিতে কাটিলে
কাটিলে গুৰিতে কি হব মই সেইটো কাৰণে কাটিলে চাবগৈ লাগিছিল কাঁচিদৈয়া তাহাঁতি চিনি নাপায় ।ময়ো আগতে চিনি নাপাওঁ এতিয়াহে ইয়াত আহিহে চিনি পাওঁচোন
উম তই কব লাগিছ ।
মই মানে নাচালো গৈ যে
সি চাফা কৰিছিলে মানে।
একোটো চাফা কৰা নাই সুখলতি গছ কেইজোপা মানে । ডাঙৰ হৈ আছে যে ধেৰ জোপোহা হৈ গৈছে কাটি দিছে। শুকলতি কাঁচিঁদৈযা কিবা কিবি দুই এটা আছে। অ এইকেইটা পুলি ধুনীয়াকে হৈ আহিছিলে লহপহকে
ল দিয় হ
সেয়া পাত নাই আগ দু অকল সেইটো পাতেও তৰকাৰী খাব পাৰি বোলে মাংসৰ তৰকাৰী হেৰি এনে পাত মই এ ভেবেলী লতা মানিমুনি চব মিক্স কৰি পেলাই হয় হয় পাত কেইটামান আকৌ মানিমুনি এনেকে চব মিক্স কৰি বনাও যে মাছৰ সতে ভাল লাগে
ইহঁতে আহা নাই এই কেইদিন বয়
অ অ আহা নাই ব এটা নাই যে নাই একেদিন ঘূৰি ফুৰিছে চোন হয়।
অহ।
ততে চাগে গলাও নাপায়। আমাৰ অহা নাই ময়ো যাবই পৰা নাই সময়।
ত বি বুজিছ বুলি কি কেনেকে গম পাই নো সিন্দি দেখে যাাম।
এ আহিলে আকৌ নেপাৰ কলা মাহ আকৌ উভতি যাব নালাগিব।
দোকানছে।
কাম কামো থাকে বাৰু হয় ক দিন নহয় নেকি কিবা চব কাম সাধ। চ পালাই। মানহঁতে মানে আহিব পৰা নাই চাগে।
অ অ এতিয়া ধান পেলোৱা দিন ৰোৱা দিন এতিয়া হ'ব এতিয়া আকব ৰৈ। স মানহ কছে মানে।
আমাৰ মাটি খিনি সঁচাকে আমাৰ মাটিখিনি। চাই ক ক'ব লাগিব আকৌ এজনীয়া মানুহে। কিযে হ'ব মানুহৰ এ তটাও বি। সেইদি নাপওঁ মানুহ আমি আছো ইয়াত গাঁৱৰ মানুহ।
উম।
সেইখিনি কৰিলো বহুত।
অ দে।
কণে নকৰে মানুহ বিলাকে আজিকালি বেলেগৰ মাটি নকৰাই হৈছে এতিয়া আকৌ চবৰে ধ চব মানুহৰ টকা পইচা বহুত হৈ গল যে।
অহ।
সেইকাৰণে মানুহ বিলাকে ইমান আজিকালি কষ্টই নকৰা হৈছে।
উম আজিকালি কোনেও খেতি নহ। কৰালো। তেতেওঁ কয় হয় আমি ঘতে কয়চোন। ক ক মাত। নহয় কৰিবই লাগিব।
হ তাকেতোন মানুহ বিলাকে কৰিবই লাগে হয়। কোনো বস্তু এটা কৈয়ে থাকিব লাগে মানে। কৰিলেহে মানে আহিব।